অহ কোৱা কি কৰিছা কি কৰিছা।
এনেনি আছো ভাত চাত খালে নে নাই খবৰ খালে কেনেকুৱা।
মোৰ ভাতটো প্ৰথমে মই ভাতটো খালোঁ।
এনেই তোমাৰ সবা খালি কনেক বহুত দিন তোমাক লগ চাক পোৱা নাই মানে সুধিছো আৰু
উম খবৰ খাতিতটো বৰ ভালে দিয়া এই কি কবা এই এইটো গৰম স যি মাৰিছে।
তুমি বোলে আজিকালি বোলে বিজনেচ কৰিব লৈছা।
উম তোমাৰ এয়া মই মানে। মানে নতুনকৈ খুলিছো কি হয় নাজানো। এই গাহৰি বিজনেচ গাহৰি ফাৰ্ম এখন খুলিছোঁ।
গাহৰি বিজনেছ কৰিছা বোলে তুমি।
উম গাহৰি ফাৰ্ম এখন খুলিছো।
মই ভাবিছিলো ময়ো কলো বুলি ফিফটি ফিফটি কৰা হতে ভাল আছিলে মানে বিজনে। ঠিকিকে কৰিব লাগে জানা জানে এই তোমাৰ প্ৰফিট হয় মোৰ প্ৰফিট। হব তোমাৰ লোকচান হলে তোম মোৰ লোকচান হ'ব মানে। পইচাটো মানে বেছি টেনচন নাই গম পাইছে নে নাই
চোৱা মোৰ কথা শুনা মই মানে তোমাৰ খুলিলো মোৰ মা দেউতাহঁতে পইচা দিয়াৰ কাৰণে মই খুলি ললো এতিয়া তোমাৰ। তুমি যদি খোলো বুলি ভাবা তুমি ধৰি লোৱা তুমি গাহৰি দুজনী তিনজনী তোমাৰ আনি দিয়া মই তোমাৰ তেতিয়া। ফিফটি ফিফটি কমচে কম যে যোনটো গাহৰিত তোমাৰ মানে কিবা ওলাব সেইটো যে আমাৰ টো ফিফটি বুজিছা।
অ বুজিছো গাহৰিটো যে পুহিম
অঁ
থাৰ্মখন তোমাৰ হব।
ফাৰ্মখন মোৰ নহয় ফাৰ্মখন শুনা মই এতিয়া মটো বনালো এতিয়া মোৰিই ন কমচ কম
অ তোমাৰে
উম এতিয়া পাছত যদি কিবা হয় তেতিয়া একেলগে আৰু কি আৰু এতিয়া নতুনকে ক'ব নালে আ এতিয়া পইচা দিলে দুইট একে সমানে সমানে হৈ যাব কোৱা।
ফাৰ্ম খন যে খুলিম আহ পুখুৰীও সানিব লাগিব নহয় লগ গমাই নাই
উম এটাাতটো খান্দিব লাগিব বাৰু
নহ'ব। পুখুৰীটো সানিবই লাগিব মানে পুখুৰীটো যদি নাখানো আমি
অঁ
তেতিয়া মানে আমাৰ গাহৰি খিনিক মানে গাহৰিনো বহুত গৰম লাগে
অ অ বুজিছো
গাহৰি বহুত জান মানে গৰম লাগে সেইকাৰণে এটা পুকুৰী বা বোকা কিবা এটা হলেও। দিব লাগিব এনেতে মানে জীয়াই থাকিব নোৱাৰিব এই গৰমত মানে এনেকুৱাই গৰম পেলাইছে
অ এইটো এইটো এইটো এইটো কাৰণে পুখুৰীত মানে খান্দি হেল্লো শুনিছা? তেনেকুৱা মানে তুমি তুমি কাম এটা কৰিবা এদিন আমাৰ ঘৰ আহিবা। জাগা বিলাকো চাই ল'ম ধুনীয়াকে মানে ক'ত বনাম কেনেকৈ বনাম পুখুৰীটো এইটো বিলাই। যি যি বস্তু লাগে একেবাৰতে লৈ পেলাই মানে, দুইটাই কৰিব পাৰিম।
অ', তোমাৰ চিনাকি চিনাকি দোকান আছে নেকি গাহৰি আনি। আছে কোন মখন দোকান ক'ব পাৰিবা নেকি মানে আমি দুটা যাম আনিবলে গা গাড়ীটো টেনশন নাই গাড়ীটো কাবাৰ গাড়ী এখন লৈ লওঁ।
আমাৰ ইফালৰ শুনা আমাৰ ইফালৰ, এইফালৰ বজাৰ এখন বহে খেলমাটি।
খিয়াল মাটি অ', খিয়াল মাটি বজাৰখনক চিনি পাও।
অ', খেল মাটি বজাৰ তোমাৰ চাইডতে ঘৰখন আছে তাতে ফাৰ্ম এখন আছে সেইখনতে সুধিলে তুমি তাৰ পৰাই আনিব পাৰিম। বুজিলা, ছাগলীৰ চব পাই তোমাৰ সেইখন বজাৰত। এইখন বজাৰত চব পায়। তুমি, অ', চব পাই তুমি যাম মানে গলে হ'ল। বাকী এতিয়া শুনাচোন কি কিবা কলেজ চলেজ কৰি আছে নে, পঢ়ি আছা নে?
এইটো পঢ়িয়ে আছো কলেজ মানে মানে কলেজত পঢ়ি আছো মই এতিয়া কমাৰ্চ লৈছো, তুমি কি লৈছা?
মই কি লৈছো মানে মই তোমাৰ বি এ ফাৰ্ষ্ট চেম।
অ', বি এ ফাষ্ট চেম। মই এইবাৰ মানে ফাষ্টয়িয়াৰ বেছি ক্লাছ নহয় আৰু।
পঢ়া
আৰু তোমাৰ মানে, মানে হায়াৰ ছেকেণ্ডৰী পৰীক্ষা কেনেকুৱা হৈছিলে তোমাৰ?
মোৰ ফাৰ্ষ্ট ডিভিজন তিনটাত লেটাৰ।
তিনটাত লেটাৰ। মানে মই মানে পঢ়াত ইমান ভাল নহয় এভাৰেজ আৰু, কি কৰিব লাগিব তোক? মানে লেটাৰ চেটাৰ পাবলে।
তুমি শুনা তুমি যি কৰা নকৰা ন জানো যি পঢ়া নপঢ়া মইতো এতিয়া তুমি কি পঢ়া মইতো নাজানো হয়নে? তুমি কাম এটা কৰিবা যে মানে এখন ৰুটিন বনাই ল'বা যে মই এইটো ছাবজেক্ট ইমান টাইমে পঢ়িম, এইটো ছাবজেক্ট মই ইমান টাইমে পঢ়িম, তুমি যোনটো ছাবজেক্ট বেছি মানে, টান পোৱা সেইটো ছাবজেক্টে বেছি পঢ়িব চোৱা, মানে সেইটো ছাবজেক্টে বেছি পঢ়িব চো বাকী কেইটাতো তুমি অকন অকন হলেও নলেজ আছে ন? বাকী ধৰি লওক কমাৰ্চৰ, যোন টো মই সেইটো বাৰু বেছি নাজানো কিন্তু কেইটামান ছাবজেক্ট জানো যেনেকে তোমাৰ ফাইনেন্স আকৌ কিবা কিবি, এয়াও আছে হয়নে? এইখিনি তোমাৰ যদি, মই আৰ্টৰ, মই কমাৰ্চ। ষ্টুডেণ্ট ন, মোৰ লগৰ এজনী আছে কিবা হেল্প লাগিলে কবা মই, তাই কৰিব ম মাত্ৰ তুমি শুনা যে মানে ভালকো পঢ়িবা কিয় কও ৰুটিন এখন বনাই ল'বা দেই প্ৰথমে কিয় কও ৰুটিন আজিকালি নবনালে বহুত পোৱালি এনেই মই একন টাইম এনেই পঢ়ি দিওঁ দশ মিনিট পোন্ধৰ মিনিট পঢ়াৰ পাছত তোমাৰ মাথাত একো নধৰিবই। তুমি মানে সেইকাৰণে টাইম টেবুল
লাগিব ন পঢ়িবলে। তুমি অলপ জোৰছে কোৱা না‌ মানে শুনি পোৱা নাই মই মানে, মোৰ কাণখন অলপ প্ৰব্লেম আছে। অ', ৰুটিন এখন বনাই লম। ৰুটিনখন যে বনাম, এদিনত কেই ঘন্টাকে পঢ়িলে ভাল হ'ব? মতে
এই শুনা আমি এতিয়া বেছি ভাবো যে একে গোটেই দিনডালে পঢ়ি থাকিব লাগিব গোটেই দিন দিন দালে বহি থাকিব লাগিব তেনেকুৱা নহয় নহয় তুমি দিন দিনটোত চোৱা দিনটোত তুমি ৰাতিপুৱা পঢ়িলা আৰু পঢ়িবা নালাগে নালাগে - নালাগে আক আবেলি টাইমত পঢ়ি দিলা পঢ়ি পেলাই একে ৰাতি পঢ়িবা মানে দিনটো তিনিবাৰ পঢ়া মই কৈছো তোমাৰ ৰিজাল্ট ভাল হবই।
গম পাইছো বাৰু এনেকৈ পঢ়িব লাগিব মানে পঢ়াটো ইমান সহজ নহয় মানে বৰিং লাগে পঢ়িবলে।
মোৰো লাগিছিলে বুজিছা মই ফাৰ্ষ্ট ইয়াৰ বছৰ বহুত ঘূৰিলো - বহুতেই ঘূৰিলো। কিন্তু মই ছেকেণ্ড ইয়াৰ বছৰত মই ক'তোতে নগলো মই বিন্দাস মই ঘৰত সোমাইছো আৰু গোটেই ছেকেণ্ড ইয়াৰ বছৰটো মই বহিছো গোটেই ছেকেণ্ডয়াৰ বছৰটো। তুমি ফাষ্ট ইয়াৰ এতিয়া তোমাৰ ফাষ্ট ইয়াৰ হে ন? এ এনজয় কৰা বে এইটো এই ফাষ্ট ইয়াৰ বছৰ কি পঢ়িবা বে এনজয় কৰা মই তোমাক মই নিজে কৈছো আও।
উম, এনজয় এইটো হয় বাৰু ফাৰ্ষ্ট ইয়েৰটো মানে এনে ইমান সহ ইজি আছে আৰু ন'।
তোমাক পাছ কৰাবই তোমাক মই কৈছো তোমাৰ যোনখন কলেজে হওক, স্কুলে হওক তোমাৰ ফাৰ্ষ্ট ইয়াৰটো পাচ কৰাব মাত্ৰ তুমি এটেনডেন্সটো গৈ কুল গৈ থাকিবা যে মানে মাষ্টৰৰ চকুত পৰি থাকিবা আৰু তেতিয়া মানে তোমাৰ কি হ'ব মাষ্টৰখিনিয়ে বেছি চিনাকি হ'লে তোমাৰলগত বেছি ফ্ৰী হৈ যাব ন' একজামত কিবাত কিবা কিবি সহায় কৰিব বেছি তেতিয়া।
অ', - অ', -অ ', এতিয়া এইটো বাদ দিয়া গাহৰি টপিকত যাও গাহৰি পুহিবলৈ তুমি জানা নে নাই? মানে গাহৰি পুহিবলে চুৱা ভাত লাগিব কচু লাগিব কচুটো মই দি দিম চুৱা ভাতটো তুমি কপা আনিবা?
এইফালে কচু আছে কচু তোমাৰ একতমতমট লৈ আহিলে
কচু বাৰু মোৰতাতো আছে সেইটো টেনচন ল'ব নালাগে কিন্তু চুৱা ভাতটো মানে মিলাব লাগিব।
সেইটো মিলাই ল'ম সেইটো শুনা তুমি যোনদিনাখন আমাৰ ঘৰ আহিবা সেইদিনাখন ধুনীয়াকৈ হিচাপ পট মাৰি ল'ম যে কোন কণ্টে কি কিমান খৰচা হ'ব কি হ'ব। এখন লিষ্ট বনাই ললে মানে দুইটাৰে ইজি হ'ব।
মোক কোন তাৰিখে গ'লে তোমালোকৰ ঘৰটো ভাল হ'ব মানে?
আমাৰ শুনা মই তোমাৰ মানে এইকেইদিনতে জুলাই মাহত দছ তাৰিখে মই ফুৰিব যোৱাৰ কথা ভাবি আছো এ তোমাৰ দছ, এঘাৰ তাৰিখে টাৱাং তুমি যোৱা যদি ওলাব পাৰা? আমাৰ লগৰ কেইটামানো যাব তোমাৰ তোমাৰো লগৰ এটা উলিয়াই লবা
কিন্তু টাৱাং ত এতিয়া বহুত ঠাণ্ডা পেলাইছে বোলে?
উম -উম বা এই এতিয়া গৰমত তাত মানে মজাত চিল মাৰিব পাৰিম।
জুই চুই ফুৱাব পাৰিম ন'?
এই আৰামত মজা লাগিব তাত মই গৈছো।
আম -আমি ইয়াত বোলে প্ৰেক্টিকেল কি জুই ফুৱাব লাগে কি হ'ব আমাৰ ইয়াত জুই ফোৱালে?
কি-কি আমাৰ ইয়াত জুই ফুৱালে এই তুমি ঘামত ঘামে পুৰা ভিজাই পেলাব
কয়ে কি -কি বুলি কয় এই কম্বল চম্বল লৈ বোলে জুই চুই ফোৱাই আছো বোলে।
নোৱাৰা-নোৱাৰা ধেত বা এনেকুৱাই এয়া কৰিব নোৱাৰা। এই গৰমত মানুহে চোলা পিন্ধিব পৰা নাই খালী গাত আছো সি মই- মই এতিয়া তোমাৰ চোতালত বহি আছো।
গৰম পেলোৱা কাৰণটো কি তুমি জানাইছা নে নাই গছৰ কাৰণে। গছটো গছৰ মানে বু গছ ইমানে কাটি দিছে এতিয়া গছ গছ নোহোৱা কাৰণে এতিয়া বৰষুণ হোৱা নাই ত ব পানী কম গম পাইছে নাই।
পানী কম। আমাৰ মানে শুনা আমাৰ মানে এইফালে আমি তুমি আমাৰ যেতিয়া ঘৰ আহিব আমাক দেখিবা- আমাৰ মানে তোমাৰ গছ পুলি ধৰি লোৱা সৰু সৰু গছ পুলি যে আমাৰ মানে ইয়াত মানে খেতি কৰিছোঁ তোমাৰ বিশ ত্ৰিশটামান পুলি
অ
কিটি ভেৰাইটি বুলি আছে তোমাৰ হে বুলি মানে আমাৰ এই পথাৰ ৰাস্তাটো লগোৱাৰ কথা ভাবি আছো তোমাৰ মানে মই অকলে নহয় আমাৰ আৰু সাতটা আঠটা ল'ৰা আছে। সহেতে মানে একেলগে মিলি পেলাই মানে এইটো কাম কৰিম মানে তোমাৰ গছ পুলি লগাম আৰু গছ পুলি লগাই লগাই মানে আমাৰ অকল পথাৰ আছে দি লগাম কি আমাৰ পথাৰত মানে গছ নাই বিশেষকে গছতটো লগাইে মানে ধুনীয়া হ'ব। পুৰা যেতিয়া ডাঙৰ ডাঙৰ গছ হ'ব গৈ পাচলে তেতিয়া কি মানে তোমাৰ পথাৰত যেতিয়া মানুহে কোৰ মাৰিব যাব। নহয় কিবা খেতি কৰিব যাব তেতিয়া তাৰ গছৰ তলত বহি থাকিব পাৰিব ধুনীয়াকে
গম পাইছো বাৰু গছটো যে ৰুম আমি তোমালোকৰ মাটি আছে গছ ৰোৱা।
অহ, হয় আছে-আছে।
আছে কিন্তু আমি এই নাৰ্চ চাৰি বা গছ আনিম নে তোমালোকৰ কোনোবা চিনাক আ মইে মোৰ আ আৰ চিনাকি আছে কমত দিয়ে বহুত। কম।
নাৰ্চাৰীত কমত দিয়ে এটা পুলিৰ দাম তোমাৰ সাত টকা কেতিয়াবা দহ টকা কেতিয়াবা। ত্ৰিছ টকা মানে পুলি পুলি গছৰ- এই এইটো তোমাৰ সেয়া দাম চাই আছে তোমাৰ গছৰ ভেৰাইটি সেইটো চাই দাম আছে। আমি এতিয়া ইয়াত তোমাৰ এ জিতি গছ্ল
হ'ব নহয় শাসনো কৰিব লাগিব পানী চানী দিব লাগিব পানী দিয়াক। কামটো দুটাই কৰি লম বাৰু
উম সেইটো এইটোয়ে ইজি হব তোমাৰ শুনা যদি যদি পোৱালি ওলাই আহে তেতিয়া সবে কৰিব পাৰিব আজিকালি মানে এনেকুৱা হৈছে চব। নিজৰ ডিউটি নহয় কিবা কামৰ পৰা টাইম নাপায়। সেইটো কাৰণে মানে তোমাৰ যিমান পাৰ মানে পোৱালি ওলাই আহিলে আমাৰ কামটো মানে ইজি হ'ব।
ইজি হ'ব ইজি হ'ব বাৰু অ কৈ যোৱা।
যোনদিনাখন বোলো ওলাই আহা তেতিয়া একেলগে
টাইমত মোৰতো মই ফ্ৰয়ে থাকো তুমি তোমাৰ টাইমতো কোৱা মই গুচি যাম বাৰু টেনশ্যন লব নালাগে।
কামত গম শুনাম মই পোন্ধৰ তাৰিখে। মানে অ পোন্ধৰ তাৰিখ মানে আহি পা দিয়ে অক আমি দহ তাৰিখে মানে ত যাম। তোমাৰ টিপত গলে চৈধ্য তাৰিখে পাই যামহি চৈধ্য তাৰিখ পোন্ধৰ তাৰিখে ইয়াত থাকি পেল আমিয়া কৰি দিব পাৰিম। বুজিলা পোন্ধৰ তাৰিখে মানে ইজি হ'ব কৰাটো।
যোৱাতটো ভাল হ'ব ন অ হ'ব দিয় ম পোন্ধৰ তাৰিখে যাম। কিন্তু গছটো যে ৰুম মাপ মাটি ভাল নে বেয়া মাটিখিনি
মাটিখিনি ভাল মাটি পুৰা ধুনীয়া আছে তোমাৰ। আমাৰ মানে আমি আমি গঁৰালো বনাই থৈছো
অঁ খাৰ চাৰ দম জানোকি
না নালাগে নালাগে তোমাৰ গোবৰ যে গোবৰটো দিলেই হ'ল গোবৰটো শুকান গোবৰ শুকান গোবৰ দিলেই হ'ল শুকান গোবৰ মানে বহুতেই ভাল।
গোবৰটো মানে বহুত ভাল আমাৰ সাৰ আজিকালি মানে সাৰ দিলে যে মাটিটো বেয়া হৈ যায়।
উম উম গছ পুলি মৰিওঁ যাব পাৰে মানে। সাৰৰ ভেৰাইটিও বহুত আছে যে এতিয়া জি টি সাৰটো দি দিব নোৱাৰা আমি। সেইকাৰণে মানে আমি চাই লৈ পেলাই উম সেইকাৰণে আমি ঘৰতে মানে এই দুখাৰ বস্তু। কৰিম যেনেকৈ অঁ তোমাৰ জাবৰ জোথৰ সেইটো। লাতেৰা সেইটো একে মিক্স কৰি যোনটো মানে গাঁতত পুতি থৈ পেলাই যোনটো লাষ্টত হয়গৈ। আৰু লগত আমাৰ শুকান গোবৰ এয়া আমাৰ ঘৰতে সাৰ তৈয়াৰ কৰিব পাৰি সেইটো। এইটো তোমালোকৰ বিজ্ঞানৰ কিতাপতে পাবা এইটো বহুতেই ইউজ কৰে এইটো কৰি পেলাই মানুহে কিছুমানে
পাম ন ইয়া তোমাৰ মানে গছ ৰোৱা বহুত এক্সপিৰিয়েঞ্চ আছে বহুত আগৰ পৰা লৈ আহিছেটিমন। নেকি তুমি।
নাই নাই নাই নাই মোৰ সেইটো ন ম মানে তোমাৰ চি। কৰিছিলো যে চাইছিলো কেনেকা কেনেকৈ গছ বিলাক ৰুলে কেনেকুৱা ভাল হ'ব কেনেকৱা। মানে চব ক।
তুমি মানে বহুত ভাল মানুহ মানে গছ চছ ৰুব লাগে তুমি মানে শিক্ষিত মানুহ। গম পাইছো মানে মই।
চোৱা আজিকালি শিক্ষিত মানুহো কিছুমানৰ কাম নাহে। তোমাৰ যোনটো টাইমত যোনটো কথা কব লাগে তেতিয়াহে মানুহৰ মানে জ্ঞানটো বাঢ়ে। এতিয়া মই তোমাক যদি যি টি কথা কৈ থাকো মই যি টি কথাত।